হেল্ল'
অ কি কৰি আছা?
এনে বহি আছো তুমি?
উম ময়ো এনেই বহি আছো ৰবা
ৰবা
উম এ মই দোকানৰ পৰা আহিলোঁ এইমাত্ৰ হি মানে ঘৰৰে অলপ হেৰি বজাৰ আছিলে
অ অ বজাৰ দোকান গৈছিলা?
এনে মই কাষতে আৰু
অঁ খবৰ ভালনে
অঁ কি কৈছা
খবৰ ভালনে?
অ অ ভাল ভাল। তোমাৰ?
হেল্ল' ভালেই
অ কৈ আছোঁ তোমাৰ ভালনে
অঁ ভালেই ভালেই শুনিছানে মোৰ মাতটো অঁ ভালেই
উম শুনিছো শুনিছো উম এতিয়া পিছে কি কৰি আছা তুমি
এতিয়া এনে অলপ বহি আছোঁ বাহিৰত
উম বাহিৰত চাগে বতাহ দি আছে ন অ বৰ মানে কি হয় ফেনৰ খাৱাও মানে গৰম হৈ যায়
টিং টিং বিলাক ৰদ পৰি থাকে যে গৰম হৈ যায় নে বহুত বেছি গৰম হৈ যায় ন
টিংবিলাক মানে বহুত গৰম হৈ থাকে তো ফেনৰ হাঁৱাত গৰম হৈ যায়
অহ
উম মানে আমি মানে ওচৰত কি কৈছা
তুমি মানে এনেই খানা চানা বনাবলৈ জানা নে কৈছোঁ
অ মই খানা বনাব জানো বাৰু অলপ চলপ। তুমি জানা নাই?
জানো বাৰু।
উম উম।
বনাবলে মন যায় মানে বস্তু নাথাকেটো ইমান সেই বনোৱা নহয়।
উম উম ময়ো মানে জানো আৰু অলপ চলপ।
উম।
মানে কি কি জানা এনেই?
মাংসবিলাক বনাব জানো।
হয় মই মাংস আ জানো তাপাছত হেৰি পনিৰ যে কজুৰে নাই।
অ।
কাজু তাৰপিছত এনেই বাটাৰ মচালা তেনেকে বনাওঁ আৰু। উম মানে খানা বনাই ভাল পাওঁ আৰু।
অ ময়ো ভাল পাওঁ কিন্তু চব বস্তু কেতিয়াবা নাথাকাৰ হেৰিয়ত মানে নোৱাৰি বনাবলৈ।
হয় হয় কেতিয়াবা আৰু নাথাকে দিয়া চব বস্তু।
অ।
থাকিলে আৰু মই বনাওঁ আৰু কেতিয়াবা মাংস আনিলে ময়ে বনাওঁ বেছিকৈ।
উম মই মানে এই
ইমান সেই হেৰিটো মাটন টো বনাবলেহে ইমান মানে অকমান নাজানো মানেটো বটকে বনাবলৈ নি দিয়ে ন।
মাটনতটো মানে মোকো বনা প্ৰব্লেম হয় মইও নবনাও সেইটো সেইটো বাৰু মই নাখাও।
মই সেইটো আগতে নাখাইছিলোঁ এতিয়া খাওঁ মানে মানে সেইটো বহুত বেছি সিজালে মানেহে ভাল লাগে। আৰু তাত মছলা চছলা মানে বহুত দিব লাগে।
সেইটো মানে সিজাব লাগে অ উ।
পিছা মচলাহে ভাল লাগে মানে সেইটো।
উম উম ঘৰত বনোৱা মছলাটো বেছি ভাল লাগে ধৰা ধনিয়া জিৰা এইবোৰ। দিলে।
অ মানে যোনতটো গোটা গোটা টো পিচি
অ এই মানে গোটাই যে গৰম মছলাটো পাই। ত' সেইটোৰ টেষ্টটো বেছি আনে। তো ময়ো। মোক বনাব নিদিয়ে বাৰু সেইটো মই চিকেনে বনাওঁ বেছিভাগ।
এই চিকেন গাহৰি।
গাহৰি গাহৰিটোও মোক বনাব নিদিয়ে।
অ গাহৰি খাই ভাল পোৱা?
গাহৰি খাওঁ বাৰু। তুমি খোৱা নে নাই?
খাওঁ খাওঁ।
উম অলপ চলপ আৰু ত' তেনেকেও নাখাওঁ আৰু মানে মই হাঁহ খাই ভাল পাওঁ দিয়া।
হাঁহ খাই ভাল পোৱা?
তুমি হয়।
মই হাঁহ আগৰ পৰাই নাখাওঁ চবেই আমাৰ ইয়াত হাঁহ খাই ভালেই পায় বাৰু মই আৰু মোৰ ভণ্টীয়ে হাঁহ নাখায়।
অ অ কিছুমানে নাখায় বাৰু কিন্তু মই বহুত ভাল পাওঁ হাঁহটো খাই।
আহ আমাৰ আছে এতিয়া হাঁহ। হাঁহৰ বগা বগা পোৱালি ঢেৰ আছে।
অ অ অ হয়। হয়। বহুত আছে নে কি?
ইমান বেছি নাই মানে এনেই ঘৰতে কেতিয়াবা কিবা কিবি হলে মানে।
উম উম এইবোৰ মানে কোনে চোৱা চিতা কৰে বাৰু।
এইবোৰ মা কৰে আমিও কৰোঁ দানাহে দিব লাগে সঁত।
অ দানা দিব লাগে বাৰু।
পথাৰ আছে যে পথাৰত তাহাঁতি পানী হ'লে হেৰি কৰিবলৈ যায়।
উ চৰিবলৈ যায় আৰু।
অঁ এই আমাৰ ঘৰত কুকুৰা আছে মই ভাবিছোঁ কুকুৰা কুকুৰাটো পোহাটো ভাল মানে হাঁ।
উম ভাল কুকুৰাৰ যিটো কণী মানে। অ কুকুৰাৰ কণীটো মানে উম উম বহুত মানে ভাল আৰু।
কি হয় মানে সেইবিলাক। এতিয়া সেইবিলাকত মানে ঘৰত চোৱা মাইকী মানুহ এজন মান সেইবিলাক শেষ কৰি থাকিলে তাৰ মানে খৰচ আহি থাকে আৰু। চাইডত।
উম উম খৰচ আহি থাকে মানে ধৰা কণী বেচিলা। তো কুকুৰা বেচিলা। হয় হয় ত' তেনেকে মানে খৰচবোৰ আহি থাকে আৰু।
ঘৰত সেইবিলাক কেতিয়াবা থকাটো মানে ভাল।
উম উম ভাল আৰু মানে ছাগলীও পুহিব পাৰি জানা।
অ মই এই ভাবিছোঁ ছাগলীৰ পুহিম বুলি।
উম ছাগলীটোতো বহুত লাভ আহে।
অঁ ছাগলীত বহু লাভে আৰু কিন্তু ইহঁতি মানে বান্ধি থ'ব লাগে নহ'লে ইহঁতি বস্তুবিলাকত। মুখত দি দিয়ে নয় তেতিয়া মানে গছ চছ বিলাক যে এতিয়া ফুল গছ চুল গছ বিলাক খাই দে মানে পতকে নোলায়।
উম খাই দিয়ে আৰু কি হয় মানে পথাৰত কেতিয়াবা এৰি দিলে কুকুৰে মানে তেনেকে। হাই মানে সেইটোও বৰ দিগদাৰ উম।
থ'ব নোৱাৰি সিহঁতক ভাল জেগাত থ'ব লাগে।
ফাল জেগাত থ'ব লাগে।
মই মানে গছ ৰুইছিলো হা মই টেঙা পুলিও ৰুইছিলো ত তাত মানে। বাগলি সোমালে খাই দিলে তাৰপিছত নোলোৱা হৈ থাকিলে মানে য'ত খাই যোনখিনি খাই দিছিলে। নোলোৱা হৈ গ'ল।
হয় হয় মানে বৰ দুখ লাগে তেতিয়া আৰু খাই দিলে।
উম
মইও মানে কিছুমান ৰু গছ পুলি হা টেঙাৰ পুলি ধৰা মানে ফল মূলৰ মানে বহুত ৰ বৰগছ।
গছ ৰোৱা মইো মওঁ কিন্তু আমাৰ এই মাটি দুখমান ইমান সাৰ থকা মাটি নহয় মানে। খ মাটি হয়তো পানীবিলাক ইমান গুচি যায় মানে ছাইডত।
আমাৰ ইয়াত দ'মাহ পানী বিলাক মানে কি হয় চাইডত পুখুৰী আছে আৰু এখন জান এখন আছে সবিলাক। মানে জাঁহেই বিলাকত থাকিলে মানে গুচি যায় ন পানীবিলাক আৰু আমাৰ মাটিত অ অকণমান ওখৰ মানে। বাকী খিনি মানে সেই হেৰিয়লৈ গুচি যায় মানে তেতিয়া মানে বহুত তলত পানীতো পাব ন গছিলা। প্ৰব্লেম হয় মানে।
ঘৰত এনেই থকাতকৈ মানে বিজনেছ কৰিব লাগে।
কৰিব লাগে অ।
ধৰা হাঁ ছাগলী মানে যিয়ে নহওক। গৰু হ গৰু আছে নে নাই তোমালোকৰ।
গৰু আমাৰ আগতে আছিলে আমাৰ গৰুৱে আগতে আছিলে এতিয়া গৰু হেৰি কৰে। গৰু মানে হাল বায় ন শিকাই তাৰপিছত হালে হালে বিকিছিলে তাৰ পিছত। ইয়াৰ গাখীৰো বিকিছিলে।
উম উম।
তাৰপিছত কিবা হৈ গ'ল তাৰপিছত মানে হেৰি হৈ গ। দুইটা
হয় হয় মানে গৰু গাখীৰতটো মানে বিক্ৰী হয় মানে থাকিলে মানে সকলোৱে মানে ঘৰ মানে গৰু গাখীৰটো নিব বিচাৰি দি আছো। হয়।
অ এই জাৰ্চি কৰি যোনটো মানে হে গাখীৰ হয় ন সেইটো অলপ পাতলা হয় মানে এইটো নৰ্মেল আমাৰ সেই কৰটো
আমাৰ পিছে নাই গৰু আমি কিনি আনো কাষৰ ঘৰৰ পৰা
উম।
মানে কি যোন দোকানৰ সেই আমুলল গাখীৰ বোৰ সোৱাতকে মানে গৰু গাখীৰ বেছিকাৰ ম সেইটো মানে খাব লাগে গৰু গাখীৰটো আৰু মানে মুৰ্গীৰ কণীবোৰো ভালি আছোঁ। এই যে দোকানৰ পৰা অনা মানে কণীবোৰতকে তুম তুমি এতিয়া কি কৰি আছা? হেল্ল' কৰিছোঁ দিয়া।
এই ম কুকুৰাখিনিকে চাই আছো।
অ অ চাই আছা
অ আমাৰ
আমাৰ আগতে আছিলে জানা ছাগলী
উম
মানে এতিয়া নাই বাৰু কিন্তু পুঢ়িম আৰু ভাবিছো আৰু মানে সেইবোৰ পুহিলে লাভো হয় দিয়াছো।
অ লাভ হয় মই সেই ভাবিছো মানে আনিম তাৰপিছত আনিলে মানে সিহঁতক আকৌ গড়াল এটা লাগিব হেল্ল' হেল্ল' হেল্'
আহ কৰিছো দিয়া অ শুনিছো আহ কৰিছো। ৱাহ।
এই কুকুৰাখিনি সৰু সৰু পোৱালি আছে আমাৰ গোটেই কুকুৰাবিলাকৰ মানে এতিয়া গৰমৰ দিনত সাপ চাপবিলাক ওলাই যায় সিহঁক চাব লগা হয়।
উম বহুত সাপ ওলায়।
আৰু তাতে এইটো পোৱালি খেদেয নেউল আকৌ ডাঙৰ ডাঙৰ এইবিলাক চৰাই। এই বিলাক আহিলে সিহঁতি ভয় খায়।
উম, ভয় খাই বাৰু। আৰু মানে সৰু পোৱালী বিলাকো বিক্ৰী হয়।
উম।
মানে বিক্ৰী কৰা নে তোমালোকে।
অ বিক্ৰী কৰে অ ইমানে সৰু পোৱালি খিনি নহয় ডাঙৰ হোৱা।
অ নহয় কিছুমান যে সৰু পোৱালীবোৰ নি ঘৰত।
অ অ তেনেকুৱা নহয়।
উম উম। মানে কিছুমানে পুহিব বিচাৰিতো সৰু পোৱালী বিলাক উম। মানে পাৰ আছেনে নে নাই?
পাৰ নাই।
পাৰ নাই অ আমাৰ আছে বাৰু পাৰ।
পাৰ থাকিলে লেতেৰা হয় নে।
ই বহুত লেতেৰা হয়।
অ সেইকাৰণে বেয়া আক।
বেয়া উম।
ওপৰতে উঠি থাকে যে নে আমাৰ সেই ওপৰ সেইেৰিটো চিলিংটো নাথাকিলে মানে অলপ প্ৰব্লেম হয়।
উম উম। পাৰ ঠাই পাৰ মানে এযোৰ পাৰতে দুশ ত্ৰিশ মানকৈ লৈছে। লাভ হয় আৰু
অ সিহঁতিটো পা কণী পাৰিয়ে থাকে।
উম, কণী পাৰিয়ে থাকে বাৰু।
এই আমাৰ আছিল। আগতে আমাৰ ধেই আছিল আগতে আমাৰ।
উম-উম, উম-উম পাৰ আছিলে তোমালোকৰ?
সৰুতে মই সৰু হৈ আছিলোঁ, তেতিয়া আছিলে ধেই আছিল।
অ, ধেই আছিলে। এতিয়া বাৰু মুৰ্গী-চুৰ্গী আছে তোমালোকৰ?
মুৰ্গী আছে অ।
আমাৰ আৰু সেইবোৰ নাই মুৰ্গী-চুৰ্গী। অ গাহৰিও আছে নেকি?
গাহৰি আছে এটা।
অ, গাহৰিও মানে বহুত দানা দি থাকিব লাগে ন সিহঁতক?
অ, এই কিন্তু ইহঁতক মানে বাহিৰা দান খাব নালাগে, বেমাৰ হয়।
অ, বাহিৰৰ দানা মানে ধৰা কচু তচু খাই চাগে ন? কচুবোৰ যে কাটি আনি বইল কৰি তেনেকে দিয়ে।
কচু খায় অ, কচু খায় তাৰপিছত উম। সেই বেছিকে দানা খালে মানে সে খাবলৈ আৰু মানে ঘৰ বস্তু খাব লাগে এই বাহি বেমাৰ হয় মুজাৰ পৰা কিনি আনে যে এইবিলাক খুৱাই দিয়ে যে।
উম, উম হয় বজাৰৰ পৰা। মানে কেইটামান আছে?
ল'ব আৰু
হয়, হয়।
এটা আছে আৰু এটা ল'ব এতিয়া।
অ, আৰু এটা ল'ব। উম, আমাৰো আগতে পাঁচটা মান আছিলে।
উম।
ত মানে এতিয়া বেছি পেলালে, উম এত তিয়া বাৰু নাই। মানে বহুত কষ্টও হয় দিয়াচোন গাহৰি পুহিলে।
কষ্ট হয়, কষ্ট হয়।
আৰু মানে চাফ-চিকুণ কৰি থাকিব লাগে সিহঁতক। পতককৈ লেতেৰা কৰি দিয়ে যে।
থোৱা তলৰখন পাষ্টাৰ কৰি দিছ
উম উম আমাৰো মানে পগি গৈ দিছে আৰু। ত তেনেকে
হ'ব নহ'লে দিয়া।
হু?
হ'ব নহলে এতিয়া।
অ, ঠিক আছে দিয়া।
অ-অ।